তেনে হ'ল খাদ্য বস্তুৰ ওপৰত
হয়।
অখীমালক কোৱাচোন যটো তোমাৰ ফালৰ পৰা স, খাদ্যত তোমাৰ কি, কি ভাল লাগে খাই কেনে বা আজি কি খ ৰাতিপ
আজি ৰাতিপুৱা মানে প্ৰথমতে উঠি কেনে জলপান, জলপান জপান গাহটো খালো। তাৰপিছত এই মায়ে ৰুটি বনাইছে ৰুটি খালো কি কয় তাৰ পিছত আহোতে এটা কেক খালো দোকানৰ পৰা
বাহ তোমোক ভালেই ন হৈ গ'ল।
অ', তুমি কি খালা ৰাতিপুৱা?
ৰাতিপুৱা আজি মায়ে তোমাৰ পুৰি বনাইছিল, নাই বেছিকৈ বনাইছিল অলপমান পুৰি আছিল আৰু যোৱাকালি ৰাতি মানে চবজি অলপ আছিল চয়াবিনৰ। চয়াবিন তাৰ লগতে পাপৰ। চৰা চবজি এটা বনাই ধুনীয়াকৈ আলু চয়াবিন পাপৰ সেইটো আছিল মানে। ত' তাকে। সেইখিনি চবজিৰ লগত পুৰি আছিল, পুৰি দি খাই দিলোঁ ৰাতিপুৱা আৰু চাহ। মানে চাহটো লাগেই মানে, ৰাতিপুৱা চাহটো নহ'লে নহয়ে মানে।
মোৰো চাহটো লাগে, চাহটো নহ'লে মোৰ মূৰ বিষাই থাকে। মই যদি সন্ধিয়া নাখাওঁ মোৰ মূৰ বিষাই থাকে অ'
সেইটোৱে, ৰাতিপুৱা যেতিয়ালৈকে চাহটো উঠি আহি চাহটো নাখাওঁ তেতিয়ালৈকে মানে যোনটো ফ্ৰেচনেচ বুলি কৈছে, সেইটো নাহেই মানে। আৰু সন্ধিয়া মানে অ', টোপনি, টোপনিটো নাভাঙে।
অ'।
আৰু কোৱাচোন তোমাৰ খাদ্য বস্তু প্ৰিয় কি, কি?
মই খাদ্য মই চবে ভালপাওঁ উম, যি, যি খাদ্য বস্তু আছে। তোমাৰ ভেজ কোৱা, ন'ন ভেজ কোৱা চবেই ভাল লাগে। অকল শাক পাচলি কেটামান নাখাওঁ সেইটো বেলেগ।
শাক পাচলিত কি, কি বস্তু মানে কি, কি আছে যোনবিলাক তুমি নোখোৱা?
এই যেনে তিতাকেৰেলা তিতা একদম। তাৰপিছত এই মূলা। মূলাটো নাখাওঁ, বেয়া লাগে কেনে। মূলাটো নাখাওঁ আৰু এই দুটাই নাখাওঁ আৰু চবেই খাওঁ।
লাও, পানীলাও, মিঠালাও, জিকা। ভোল এইবিলাক?
সেইবিলাক খাওঁ মই।
এইবিলাক বস্তু মই নাখাওঁ, মই এইবিলাক খাই ভাল ভাল নালাগে মোৰ। লাও চা লাও নামৰ লাও মানে যিমান যি আহে নাই একো মোৰ একো ভাল নালাগে। এই লাও শাকটো ভাললাগে খাই কিনে আকৌ লাও শাকটো অ'।
শাকটো খাই মোৰো ভাল লাগে।
নাই মোৰ লাও শাকটো খাই ভাল মানে মায়ে মাজে বনাই ন লাও শাকত মানে একদম দালি চালি দি কেনে অলপমান বনাই যি ধুনীয়া লাগে খাই কেনে তোমাৰ শাক পাচলিত মোৰ প্ৰায় চবেই ভাল ভাল লাগে
অ', পিছে তোমাৰ প্ৰিয় খাদ্যটো কি?
প্ৰিয় খাদ্য যদি ক- ক'বলৈ যাওঁ তেনেহ'লে মাছে ভাতে, মাছ ভাত।
মাছ, সকলো ধৰণৰ মাছ খোৱা তুমি?
সকলো ধৰণৰ মাছ খাওঁ মই, মাছত মানে কোনো ভেদ ভাৱ নাই। যিমান মাছ আছে দুনীয়াত চব খাওঁ মই। মাছ একদম প্ৰিয় মানে মোৰ। তাৰপিছত তোমাৰ চিকেন, মটন এইবিলাক আহে। চিকেন বুলি কব ক'লে লোকেল চিকেনটো তাৰপিছত মটন।
তাৰপিছত ব্ৰইলাৰটো।
নাই ব্ৰইলাৰটো মানে ভাল নালাগে খাই কেনে, কিন্তু খাব লগা হয়, কাৰণে খাই আছোঁ আৰু।
অ'।
এতিয়া আমাৰ ঘৰত থাকিলে ঘৰত মানে ব্ৰইলাৰ নাম মানে নবনায়। হ'লে হয়, লোকেল নহ'লে মটন, বেছিভাগ মটনে ঘৰত। কিন্তু হোষ্টেলত থাকিলে এতিয়া আমি মটন, কিন্তু এতিয়া হোষ্টেলত থাকিলে আমাৰ কি হয়, মানে সদায় অলপ পইচা চইচা প্ৰব্লেম হৈ যায় এতিয়া মটন কিমান কেজি আৰু সাতশ আঠশ এনকে ত' সিমান অলপ বেছি অলপ বহুত বেছি হৈ য়ায় না আমাৰ কাৰনে তাৰ কাৰণে আমাৰ মটনটো নাখাওঁ আমি চিকেন টুৱে মানে লৈ আহো আৰু আমাৰ তাতে মানে কি যে লোক কেল পোৱা যায় কিন্তু লোকেলটো মানে বহুত দূৰত দূৰত আছে মানে আমাৰ ষ্টেচন য ষ্টেচন বা মেইন টাউন যোনটো সেইফালে যাব লাগে কমেও তিনি চাৰি কিলোমিটাৰ মান ত' ইমান সময় পোৱা নাযায় তাৰ কাৰণে নাযাৱে মানে সেইফালে আনিবলৈ ত ওচৰৰ পৰাৰে মানে ব্ৰইলাৰ পোৱা যা ব্ৰইলাৰ লৈ আহো এশ টকা দেৰশ টকা এনেকে আনি বনাই খাই চবে মিলি কিনে
যেতিয়া মানে ইচ্ছা যায় তেতিয়া আনি খা খালো আৰু
তেতিয়া আনি খালো
আমাৰ ঘৰৰ ওচৰত অ আমাৰ ঘৰৰ ওচৰে পাজৰে দোকান আছে মানে আমাৰ ঘৰটো টাউনতো
অ নাই নাই মোৰো ঘৰো টাউনতে মোৰ ঘৰৰ ওচৰতো দোকানে মানে দোকান আছে মানে বেছি নহয় তোমাৰ ফাইভ হাণ্ড্ৰেড মিটাৰো নহব ছাগে থ্ৰী হানড্ৰেড ফ'ৰ হাণ্ড্ৰেড মিটাৰ মান দূৰতে মাংসৰ দোকান আছে মানে ধুনীয়াকে মানে দুই মিনিট লাগে খোজ কাঢ়ি যাওতে দুই মিনিট বুলি নহয় মানে পাঁচ মিনিটমান লাগিব যাই কিনে কিনি চিনি লৈ আহিব পাৰো খোজকাঢ়িয়ে ওচৰতে আছে হ ঘৰত মানে মটনে চলে আৰু দোকানটো চিনাকী দোকান কেতিয়াবা যদি দেউতা নাথাকে দেউতাকো ফোন কৰি কৈ দিয়ে দেউতাই ক'লে যে অ দোকানত যা যাইকিনে আধাকেজি মটন লৈ আহ আমাৰ কৈ থৈ দিয়া থাকেতো দেউতাক চিনি চিনিও পায় তাকে মই যাও লৈ আহো পিছত পইচা চইচা দিও ৰেগুলাৰ কাষ্টমাৰ
অ
তোমাকো তোমাৰো চিনাকি হৈ গৈছে এতিয়া
একদম মোৰ চিনাকি হৈ গৈছে ধুনীয়া একদম কোনো টেনচন নাই মানে হৈ যায় যদি মানে কেতিয়াবা যদি কমো থাকে তেতিয়া মানে আমি আগতে কৈ দিওঁ না আমাৰ কাৰণে ৰাখি দিব ন্ চাইদ কে এনেকুৱাটাইপ আমাৰ মানে কি জানা দেউতাই মানে শুক্ৰবাৰে তোমাৰ মানে হা হাটত যায় হাট বজাৰত তো বাংল বাৰত যায়। ত শুক্ৰবাৰ বাংলা ঘৰ পৰা ৰাতি মানে শুক্ৰবাৰ আমাৰাংসটো মানে মানে একদম ফিক্স থাকিবই মানে
শুক্ৰবাৰে ৰাতি
মাংস ফিক্স থাকিবই আমাৰ সেইটো দোকান ফিক্স আছে সাৰ ঘৰৰ ওচৰত দোকানটো তাৰ পৰা আমাৰে একদম মানে ফিক্সড ত, তেওঁলোকে আনে এইটো ৰাখি থৈ যায়। মানে্সট্ৰাক কে অ,
আজি মানুহজন আহিব আজি মানুহজন আহিব মাংসলৈ যাব।
ফ্ আগ ৰাখিছ।
পিছে তোমাৰ যে এ মিঠা খাদ্য বস্তুত কিটো কোনটো ভাল লাগে। যোনটো তুমি কগাত ক
মিঠাত মিঠাতো মোৰ ৰসগোল্লা তাতে মানে ল ৰসগোল্লাত লেমচা লেমচা ফেবট মানে মিঠাই কবলে আৰু মিঠাটো চবে ভাল লাগে।
সেইটোয়ে কিন্তু বেছি খোৱা নাযায়। মিঠাটো
বেছি খওঁ মে মই খাব পাৰো। মই মিঠা জ্বলা টেঙা চব খাব পাৰো অকল তিতাহে কাম নাখাও ন
ইতিাতো খোৱানা যায়।
ত, সেইটোয়ে। তিতাৰ বাহিৰে মিঠা যিমান দিবা সিমানে খাম। জ্বলা যিমান দিব সিমানে খাম। টেঙাও যিমান দিব সিমানে খাম। ম, টেঙা মানে বম খাওঁ টেঙা টেঙা খাই ভাল লাগে মোৰ টেঙা বনশা একদম
জননত দ নি
চতিটঙ অ', তিতিলি জলপাই জলপাই মানে কি বুলি কয় মানে মাখা বুলি কৈছে।
অ'
ভাত কাটিকনে নিমখ মছলা দি কেনে উচ
এতিয়া এতিয়া দিনতো আম আমৰ মখাটোও ভাল
অ', আমৰ মানে কেঁচা আমটো মাখি কেনো এই এইবিলাকে খাই ভাল লাগে।
আমি খাই লাগো এইটো আমাৰ বন্ধ বন্ধ থাকিলে। লগ কেইটা মিলি একেলগ খাই থাকো ভাল লাগে।
আজিকালিহে খোৱা নহয় আগতে খাইছিলো। এতিয়া আজিকালি নতে আমাৰ ইয়াতে মে চাৰিওফালে মানে ঘৰে ঘৰে আমুৰ গছত বেছি আছিল মানে চ যাৰ তাৰ ঘৰত যাওঁ কেঁচা কেঁচা আম পুৰা পাৰি লৈ আহো আনি কাটি চাটি খাওঁ। এতিয়া মানে ইমান কচ চচ নাই আমাৰ ফালে আম আম
এইবাৰ গছ আছে গছ আছে। কিন্তু আম নাই গছত এনেক
আ নাই অনে কৈছে লগতম লগৰ কেইজন দুজনমান ভাল ভাল লগৰ যিয়ে আছে। এত কোনোবা কোনোবা দোকানত যায়। আৰু দোকানত কাম কৰে। আৰু কোনোবা কোনো কলেজত যায়। তোম সময় নাথাকে মানে কাম অকলে অকলে কৰি ভাল নালাগে। এইবিলাক
লগ বন্ধুৰ লগত মিলি কেনে খাইলে ভাল লাগে। সকলোৱে খোৱা নাযায়।
অকলে খোৱা নাযায়। তাৰ কাৰণে মানে এইবাৰ হোৱা নাই। এইিলাক ভালক একো নাই বাৰু চবৰে এতিয়া নিজৰ-নিজৰ জীৱন বিজি লাইফ আৰু কিন কম
অ', পোন্ধৰ দিনা যদি ছুটি পোৱা যায়।
উ ন যেতিয়া ছুটি পোৱা যায়। এতিয়াতো লাইক মানে ক কাম চামতো থাকে না গোটেই কিমান কাম চাম থাকে। ত স সেইদিনা মানে কতে শেষ হৈ যায়ে। ছুটিৰ দিনটো সেইবিলাকে এতিয়া মই মই মইো নাথাকো। এতিয়া বছৰ দুই মাহে কৰা থাক একমাহ তোমাৰ গৰম বন্ধৰ সময়ত একমাহ আহো, বাচ আৰু একমাহ তোমাৰ হেৰি দুৰ্গা পূজাৰ সময়ত।
দুৰ্গা পূজা।
অ', অ' ত মইও মানে বেছি দিন, মোৰো থকা নহয় ইয়াতে।
মানে দেৰি দেৰিকে এবছৰত দুই তিনিবাৰ হায়েষ্ট।
দুই তিন বাৰ আহিব পাৰি কিন্তু মানে অলপ প্ৰব্লেম হৈ যায় যে। তাতেও টো এটেনদেঞ্চচৰ পৰা আদি কৰি অলপ পঢ়া শুনা ক্লাছেছ আৰু আৰু বহুত কিবি থাকেই মানে তাৰ কাৰণে।
উম, হম তাতে যে তুমি থাকা তুমি যে থাকা বাহিৰত তাতে তোমাৰ খোৱা লোৱাৰ অসুবিধা হয় নেকি খাদ্যৰ?
তাতে খোৱা লোৱা এটা মেইন অসুবিধা এটা হয় যে আমি প্ৰথম প্ৰথমটো তাতে আগতে মেচত খাইছিলো। মেছতো বাহিৰত খাইছিলো আগতে মেছ--মেছ হোষ্টেলত কেণ্টিন থাকে ন। তাতে মানে কি জানা, তাতে মানে ৱেষ্ট বেংগল তাৰ বেংগলী মানুহে মানে মিঠা বহুত খায়।
উম।
তাৰ মাংস বা মাছ বনালে মিঠা মিঠাই লাগে কিন্তু।
দৈ দিয়ে নেকি সিহঁতে?
হা, হা
চাগৈ দৈ দিয়ে সেইকাৰে মিঠা লাগে।
দইতো নাজানো কিন্তু মই তেওঁলোকে মই সুধিছিলো একবাৰ তেওঁলোকে কৈছিল যে, এই মিক্স চব্জি বা এইবিলাকত যে তেওঁলোকে বনোৱা টাইমত মানে একদম লাষ্টৰ ফালে, তেওঁলোকে এই চাচনি বুলি কৈছে মানে, চেনীৰ যে একদম চেনীটো যে গলাই য পানীটো, সেইটো দিদিয়ে তেওঁলোকে চব্জিত।
সেইকাৰণে,
তাৰ মিঠাই চিঠাই আমি ঘৰততো ইমান মিঠা নাখাওঁ। মিঠাটো অকল মিঠাই চিঠাই খাও আমি। বাকী তো চব্জি চব জ্বলা খাওঁ। আমাৰ ফালে জ্বলাই হয় ন অসমৰ ফালে আমাৰ জ্বলা টেঙা। ত তাতে যোৱাৰ পিছত সেইটো মানে বহুত, মিঠা কম চলে তাতে যাব প্ৰব্লেম হৈছিল মানে মোৰ। কাৰণ তেওঁলোকে বেছি মানে জ্বলা নাখায় তেওঁলোকে। অলপ প্ৰব্লেম হৈছে। মিঠাৰ ওপৰত থাকে মানে। তাৰপিছত, তোমাৰ কি বুলি কয়, সেইটো তাৰপিছত তাতে খালো একবছৰ মানতো মেচ কেণ্টিন এইবিলাকতে খালো মই। তাৰপিছত এতিয়া ৰুমত খানা চানা বনাও আমি তিনিজন লগৰকেইজনে মিলি। ততিয়া আমি খানা চানা ভালেই হয় মানে, ধুনীয়া টেষ্টি চেষ্টি বনাই লগৰ কিজনে। এজন লগৰ এজন হল বিহাৰৰ আৰু এজন, পাঞ্জাবৰ। সিহঁত দুটা মানে আমাৰ মোৰ মানে ছেফ মানে। সিহঁতে খানা চানা বনাই মজাকে বনাই খাওঁ। কিন্তু এটাই মানে খোৱা লোৱাটো ঠিকেই বহুত টেষ্টি খোৱা লোৱা। কিন্তু এটা প্ৰব্লেম হৈ যায় যে মানে সদায় কি কি কৰিব লাগে সদায় আমি ৰাতিপুৱা, উঠিলো উঠিকনে ভাবো, এতিয়া কি বনাম কি নবনাম, চবজি কি কি আছেি চব্জি নাই। যাই কেনে চব্জি আনবা লাগে, চব্জি কিনি লৈ আহা এইবিলাক। কেতিয়াবা ক্লাছ থাকিলে আকৌ মানে যোৱা নহয়। ক্লাছৰ পৰা আহিলেও অসুবিধা হৈ যায়। ক্লাছৰ পৰা আহিলো ভোক লাগিলে এতিয়া কি বনাম নবনাম। কি, কি, আছে নাই সেনেকে খানা চানা বনাই, ঠিকে খানা চানা বনোৱা হ'ল খানা চানা খালো আৰু বাচন--চাচন ধোৱা, মানে এনেকে মানে এটা টাইমতে দুই আঢ়াই ঘন্টা গুচি যায়। দিনৰ ৰাতিপুৱা চৰি দুপৰীয়া ৰাতি যদি ক'ব যাওঁ, ত দিনত মানে পাঁ ঘণ্টা মান আমাৰ খোৱাৰ লগতে যায় মানে পাঁচ ছয় ঘণ্টা ৱষ্ট হৈ য বুত
অ, এইটো আকৌ ঘৰত থাকিলে এইটো প্ৰব্লেম নহয় তোমাৰ
প্ৰব্লেম নহয় চাত থাকিলে ধুনীয়াকে মাহত আছে মাহতে বনাই চনাই দিয়ে টেনশনাই আৰু আৰু
তাতেওতো যোনটো ইচ্ছা কৰে সেইটো খাব নোৱাৰা চাগে
খাওঁ এনেকুৱা নহয় নাখাওঁ বুলি কিছুমান বস্তু, তেনেকুৱা তাতে মাছ হৈ গ'ল পিছত মাটন চাটন হৈ গল এইবিলাকে মানে খাব নোৱাৰো বাকি যিমান যি চওক আৰু আৰু বেছি বেছি আইটেম হ আইটম মানে, বহুত মানে বেলেগ বেলেগ টাইপ থাকে ন বহুত খ হৈ থাকে আৰু সিহতৰবাক চব বাহিৰৰ বাহিৰৰ বেলেগ বেলেগ বনাইও থাকে মানে নিজৰ নিজৰ